হেল্ল'।
অ', আহিলা কৰবাত গৈছিলা যে, মিটিঙৰ পৰা আহিলা? অ', অ', অ', মই বোলো আকৌ, ময়ো সেই কাম এটাত বিজি আছি ছিলো তেতিয়া, ওপৰত মানে আহি গৈছিলো, অহ। তাৰ পৰা এতিয়া কি কৰি আছা? চাহ চাহ খালা আৰু?
অ', খালো দিয়ক চাহ।
অ', তাকেই এতিয়া আকৌ খানা শুনা।
হয় হয়। ৰাতিপুৱা ৰাতি আছেই, অ', ৰান্ধা বঢ়া কৰিব লাগিব।
সেইটোয়েই সদায় আমাৰ ৰাতিপুৱা ৰাতি।
হেই নকব আৰু, নকব আৰু কিনো চাকৰি এটা পালো। হয় দিয়ক, হয় হয়। মানে কবালৈ গ'লেও আপুনি একেবাৰে চৌ তো লগতে লৈ যোৱা
অ', হয়, বনাই কৰি থৈ মানে যাব
খাই মেলি একে ধুই পখালি থৈ গলেহে আৰু আজৰি। তাৰ পৰা আকৌ আহা আহা লগে লগে আকৌ আকৌ আপুনি একে ধুমা ধুম আৰু কাপোৰ কানি খলাই আৰু ব হয় দিয়ক, কি বনাম কি? কৰিম মানে।
ভাত বনোৱাটো ভাবাটোয়েই মানে হেৰি বন বনাম কি ভাবোতেই যায়চোন টাইম অলপ। মই যে বনাই উঠিমহে দুপৰীয়া সাজ খাই বৈ ল'মহে, আকৌ ভাবিয়েই থাকো ৰাতিলৈ কি বনাম আকৌ কি বনাম?
মানে কি, ধৰ যিমানে মাছ মাংস নাথাকক তথাপিওতো কি বনালে ভাল লাগিব? ধৰ সেইটো ভাবি থকাতে যায় আৰু সময় অলপ, বৰ মানুহ ধৰ মানুহজনক বা সুধিলো কি বনাম? বা তেৱেই যদি কিবা এটা ধৰ দিয়ে। ভাল লাগে আৰু তেতিয়া। অ' বোলে অ' যদি বোলে কয় বোলে আজি আমুকে কৰি থ থৈ দিয়া বুলি ক'লেতো আৰু ভাল পাওঁ আৰু
অ' এনেকেই কৰি থিয় দি হয় আকৌ বেছি জুতি বিচাৰি থাকিলোও উ হেৰি
হয় দিয়া হয় সদায় দিলে টান বেয়া লাগি যায় তো। আমনিও লাগি যায় সদায় বাৰু কিমাননো আপুনি বনাব আৰু জুতি জুতি কিন্তু কোনোবা দিনা ধৰা মনতটো ভাল হৈ থাকিলে আপোনাৰ নিজৰে বনাব মন যায় হয় ন?
যায় অ' অ' সেইদিনাখন প্ৰতিটো বস্তু তেতিয়া স একে ইণ্টাৰেষ্ট দি বনোৱা যায়। ভাল লাগে আৰু মানে মনটোৰ লগতো কথা মানৰ তেতিয়া আকৌ দুখ ভাগৰ একো নালাগে যেতিয়া মন। ভাল লাগি থাকে হ বনাই খুৱাইওতো ভাল লাগে হয়।
যদি যে মানুহজনে কয় বোলে আমুোকতটো বনোৱাচোন বুলি ক'লে আৰু হ'ল আৰু
অ' আহয়া হয় দিয়া। চবৰ একে মাইকী মানুহৰ প্ৰব্লেম।
হয় দিয়ক একেই আৰু লোকৰ অৰ্ডাত চলোৱা আৰু আমি আৰু
হয় একদম সঁচা কথা ভ ভগৱান ভগৱানৰ তলত আকৌ আমাৰ, ওৰতে দুজন আছো আৰু হয়নে। তাৰ পিছতহে উম দুইজনৰ কথাই মানি চলিব লাগিব।
আপুনি হেৰি নাই জানো এই কিবা আত্মসহায়ক গোটৰ বিলাকত আছেনে।
অ নাই নহয় মই মানে উম আমি যে কোৱা তাত এহতে পঢ়া শুনা কাৰণে। মান আছিলো গৈ ন তেতিয় মানে গোট বিলাক খুলিলে যে। তাৰপা এই খোলাই নগলে মানে গাঁৱতে থাককা হয় মানে সেইখিনি টাইমত খোলোতে সমাজহ মই
অ ময়ো নাই বাৰু মানে সুধ চোৱা হয়া এতিয়া ইমান ধুনীয়াকে মানে ত পইচা পাইছে যে হয় এতিয়াতো আকৌ পচিছ মই নাই দিয়ক।
তুমিতো গাঁৱতে আছিলা হ'বলা সে তেতিয়া না খোলোতে?
অ বাৰু হেৰি আগতে খোলা যে মই অহাৰ পিছত বাৰু সেইবিলাক নাই ওলোৱা। সেইকাৰণে সোমাব পৰা নাই আৰু বাৰু এতিয়াহে সুবিধা অহাৰ কথা শুনেছো। অ এতিয়া যদি হয় আৰু তেতিয়া সোমাম আৰু তথাপি মানুহ, মানে একেবাৰে ইমান ধুনাকে ধৰ সিদিনা একে পাঁচটা বজাতে গৈছে। ব্যায়াম কৰিবলে অ, হয় দিয়া ভাল লাগিছে সেনেকে। আৰু দচ হোজাৰ চেকতটো যে দিওঁতে, অ দহ হাজাৰ চেক দিওঁতে যে হেৰি মিকি ভেটাত গৈছিল। বা গোটেই চুক একে মানুহ বিলাকে ওলাই গৈছে।
অ হয় আকৌ টিভিত দেখি আছো নহয় আমি টিভিতো দেখাই আছো। টিভিতো দেখাই আছে মই সোম চব কাৰণে ময়ো কৈ আছিলো।
হয় সোমাব লাগে আচলতে মানে এ হয় হয় নহয় আচলতে মানে এই বস্তুটোৰ কাৰণে নহয় এনেও মানে, সোমাই থলে বহুত ভাল বোলে আগতে নাজানিছিলোঁ যে ইমান গুৰুত্ব নিদিওঁ মানে। হয় এতিয়া ধৰ জানা পৰা মানে সোমালে ভাল
ভাল এতিয়া বহুত সুবিধা পাইছে হয় এতিয়া আকৌ পোন্ধৰ হাজাৰ পঁচিশ হেজাৰ দিব ন এতিয়া, পইচাটোতো দিবই সেইটোতো বহুত কাম আহিব হয়নেে নহয় পচিশ হাজাৰ টকা এ তাৰা আকৌ তাৰ পিছত বোলে আকৌ পঞ্চাশ হজাৰ দিব।
তাৰ পৰা এক লাখ দিব মানে সেইকাৰণে ধৰ লাখ পতিয়াই বাইদেৱে কয় যে।
লাখ পোৱা উম সেইটো কাৰণে কয় এক লাখালৈকে। দিব তাৰ পিছতো কি ঠিক দিবও পায় হয় দিয়ে থাকিব পাৰে মাজে মাজে।
হয় হয় সেয়া দহ হয় হয় দহ হাজাৰ চেকটো আনিব যাও, আমাৰ কেে চুকৰ গোটতে মাইকী মানুহ বিলাক গৈছে। শালিৰ হৈ গছে বুলি কৈছো নহয় আপোনাক চুব
বেয়া আছিলে ন? সে তেনেকুৱাত আকৌ নিজে নাথাকিলে মনতটো বৰ বেয়া লাগে দেই,
বেয়া লাগে সেইদিনাখন বহুত অনুভৱ কৈছো যদি থাক থকা হয় বুলি ময়ো যাব পালোঁ হয়। হয় দিয়ক, মই কৈছো নহয় আপোনাৰ গোটেই মাইকী মানুহ বিলাক গছে মানে বোৱাৰী বিলাক। ধৰ বোৱাৰী আছে ন প্ৰায়ভাগ গোটেই বোৱাৰীবিলাক গছে মানে বয়সস্থ মানুহ ধৰা কিছু আছে যে সিহঁত লোকও গৈছে বা কিছুমান নাই যোৱা মানে আমাৰ চুকটোৰ পৰা কৈছো নহয় আপোনাৰ গৈ আছে আৰু গোটেই এইবিলাক থকাৰ ভিতৰত মইহে আছো আৰু বোৱাৰী।
অ এই এতিয়া আকৌ সুবিধা দিলে উম দিব যে সোমাব পাৰা যাব ন তেতিয়া, মাজতে নে নতুনকে গোট বনাব লাগিব আকৌ?
তেনেকুৱাও পাৰে মানে আ, নতুনকে গোটটো বনাব পাৰে আৰু আগৰ পিনে দহজনী মানুহ আছে সেই দহজনী ঠাত মানে আপোনাৰ এ বাৰজনী ল'ব দিয়ে নহয়, সেই বাৰজনী থ' তেতিয়া দুজনী মানে সোমাব পাৰে। তাকে গোট মই গোট এটা এটা লাগি আছো বা অ হেৰি ধৰ সেয়া সেই গোটটোত দহ জনী আছে বোলে তাৰপা ধৰ দজি যদি ধ হেৰি আৰু বোলে অৰ্ডাৰটো আহিব লাগে, অৰ্ডাৰটো যদি কয় বোলে আপোনালোকে ধৰ বাৰজনী কৰি লওক বুলি কলে তেতিয়া হ'ব দিম বুলি কৈছে আৰু তেতিয়ালে কি হয় না নাজানো আৰু বেলেগত পালে বেলেগতো বা সোমাম।
উম, উম, নিজৰ হেৰিয়তে পাৰা যায় হয় নিজৰ জেগা খিনিতে বেলেগতো নোৱাৰি বেলেগ এতিয়া, হেৰি ভূত দিয়া যায় তাতে মানে পাৰি নেকি ন?
হয় - হয়, এই মানে আগৰ ধৰ আগ আগৰ গোট বিলাকত থাকিলে ভাল মানে এ নতুনকে গঠন কৰিলে বহুত কৰিব লাগে যে, কিছু সভা কাম কৰিব এলাহ কৰিব তেনেকে কাম নহব মানে
উম, হুম
অ', আগৰ পুৰণা গোট এটাত বেলেগ সোমাব লাগে তেনেকে সোমালে অলপ কাম আছে আৰু কাম বিলাক কৰিব নালাগে এতিয়া নতুনকে গঠন কৰিলে একেবাৰে আপুনি
অ', এনে মানে মাজতে অ', দশ আহিহে মানে ল'ব লাগিব ন' এটো নোৱাৰে ন' এতিয়া হুম ল'বলৈ? ময়ো তেনেকে কৰিলো চৈধ্য জনীলৈকে পাই বোলে
হয় - হয়, পাৰে মানে কিছুমানৰ অৰ্ডাৰটো দিয়ে যে তেতিয়া মায়ে আপোনালোকৰ সেয়া ভন্টি যে তাইওহে তেনেকৈহে সোমা
কছে
গম পাইছানে? হেল্ল' হেল্ল' হেল্ল' হেল্ল' আপোনালোকৰ ভন্টিও হে তাই তেনেকেই সোমা গোটত। ত' তাই প্ৰথমে নোসুমাও বুলি কৈছিল বোলে তাৰ পৰা সেয়া হেৰি কোনোবাই বোলে জোৰ কৰি পেলাই সোমোৱাই দিলে আৰু তাইক।
তেনেকে পালে বাৰু ভালেই হ'ব হেল্ল' হেল্ল' শুনিছে নে? হেল্ল' হেল্ল' হেল্ল' হঠাতে নেটৱৰ্কৰ প্ৰব্লেম দেই হেল্ল'
সেইটো, আদেশটো আহিবই লাগিব মানে। অ'! শুনি আছোঁ, কোৱা?
মাতটো নাইকিয়া হৈ গ'ল‌ যে, কিবা। অ'! শুনিছোঁ।
আমি আছো তোমাৰ মাতটোহে হেৰি হ শুনা নাই মই তেওঁ অ
আপোনাৰ অ কি আপোনাৰ ফালৰ পৰা একোৱে শুনা নাই। মই বোলো আপোনাৰ যে হেৰি ভণ্টি বোলো তাই বোলো তেনেকেহে সোমোৱা। হয়। নহয় হেৰি কৰিব অ আপুনি বাৰু ঘৰৰ ফালেও সোমাব পাৰিব এফালেও যদি সোমাব বোলে সুবিধা থাকে বা পাৰিব
হেৰি কৰিব এয়া আপোনালোকৰ যে ভন্টি তাইও বোলো তেনেকেহে সোমোৱা প্ৰথমতে, নোসোমাও বুলি কৈছিল, বোলে। তাৰপা, কোনে জানোঁ! জোৰজবৰজকে দিলে সোমাই। এতিয়াতো, তাইয়ো ধুনীয়াকে পইচাটো পালে ন'!
সেইখিনি তেনে মানুহ এগৰাকীয়ে, ছোৱালী মানে বোৱাৰি আৰু মানে বেছি বয়স নহয়।
হয় হয়
ছোৱালীজনী খুলি লৈছে লৈ পেলাই দোকান এখন বহুত যায় মানে তাই অনলাইন ফে হেৰীয়াটো দি থাকে হোৱাটছএপ নহয়।
হয় হয়। অ তেনে আজিকালিতো
তাই মানে তেনেকে মানে হ কিবা এটা লোন লৈ পেলাই কাম এটাত
হয় নেকি অ', অ' ময় আজিকালি চব তেনেকুৱা অনলাইনত যে অৰ্ডাৰ দিলে ধৰ বস্তুতটো ঘৰতে দিয়া যে। ভাল লাগে দোকানত গৈ চাই থাকিব নালাগে আও।
আপোনালোকৰ ভাল হয় ওচৰৰ হয় যে সেইফালে মৰিগাঁও।
কথা পাতি আছো। কিবা এটা বোলো আমাৰ এইফালে যেন কৰিবলৈ মানে বহুত আছে পিঠা পনাবিলাক বনালো। মানে হেৰি লয় মানে। গম পালা শুনিছা নে?